হেল্ল' অ খুুৰী কি কৰিছে
শুনিছা নে ৰিয়া শুনিছা।
এ শুনিছোঁ শুনিছোঁ।
অ' মই এয়া ইমান গৰম অকমান বতাহ ঠিক বতা বতাহো নহয় অকমান মানে বতৰটো সেৰি নিচিনা লাগিছে অলপ খোজেহে কাঢ়ি আছো
ভালে ভালেই কৰিছা।
চোতালতে আহিছো
এ মোৰ বুজিছা নে ইমান মূৰটো বিষাই খাইছে। এই বিচনাতে অকনমান পৰি দিছোহি আহি পেলাই তাৰপিছত বোলো নাই ফোন কৰো এ নহয় এনে গৰমতে বিষাইছে। যি গুটি আৰু অ', কাইলে আকৌ নাম ঘৰলৈ যাব লাগিব তাকে নামঘৰৰ পৰাও আহিলোগে বৰ ভাল লাগিলে দেই।
অ তোমাৰ এই কাইলে মাধৱ জয়ন্তী আছে নহয়
আহিলোগে মানে এ আমাৰ মানে ভালকে পাতে মানে যাওঁ, যাওঁ ডাঙৰকে পাতে মানে আমাৰ অ', সেইটো কাৰণে মানে নামঘৰত অকমান চাফ চিকুণো কৰি দিব লাগে যে সেইটো কাৰণে তাৰ আৰু গৰম যিটো পৰিছে আপুনি ধৰক এই মুচি থাকিলে ফেন চেন দি ললো কিন্তু সাৰোতে আকৌ দিব নোৱাৰি নহয় একদম মূৰ বিষ হৈ গ'ল আক অ সেইটো কাৰণে। আৰু গৰম একে দিপান
ন গৰম বেছি হলেও মূৰ বিষাই হয় বাও।
অ', ম মানুহ হৈ আছিলে বা আকৌ মগু বোৰ তেনেকে প্ৰসাদ দিব যেতিয়া সেইখিনিও বাচি থৈ আহিবলগীয়া হ'ল।
অ মানে গাভৰু খিনি সেই সেয়া কামত লগাই ভালে কৰে
অ', ভালেই সেইয়াই মানে এইখিনি কাম লগাই আকৌ বাকী মাইকী কিমানুহো যায় আৰু বেলেগ। ডাঙৰ মানুহৰ তেওঁলোকে ধৰক এই পাকঘৰ বা চাফা কৰি আহে য'ত ৰান্ধনিৰ ফালত কাইলৈ ৰান্ধিব। মানে ৰান্ধিব মানে কি চাহ পানী যোগান ধৰে নহয়
বুজিছোঁ, বুজিছোঁ।
সেইটো কাৰণে তাতো আকৌ চাহ দিবলৈ হলে সেয়াও চাফ চিকুণ কৰি থৈ আহে এনেও চাফায়ে বাৰু কিন্তু হ'লেও আৰু ধৰক কিবা এটা পাতা আগে আগমূহুৰ্তত ভাল লাগে অ আৰু মানে কি হয় আমাৰ এনেকে কিবা উৎসৱ পাৰ্বণ পাতিলে শৰাই দিয়া মানুহো হয় মানে, বোলে মই কিবা এটা দিম, মই কিবা এটা দিম গাওঁখনেৰে হওক তেনেকে বা ওচৰে পাজৰে তেনেকুৱা কৰে মানে
উ। আহে, এইফালে তেনেকে পাত তে নামঘৰত, কিন্তু মানে উম, সকলো‌ নেযায় আৰু জানে। উ, সেইটো এটা নিয়ম থকা হয় ভাল লাগিল হয় বাৰু
আমাৰ এইখিনি জেগা যদিও মানুহখিনি, সকলোখিনি কিন তু‌ বহুত এইবিলাক ক্ষেত্ৰত আগ
ভাল লাগে, ভাল লাগে তেনেকুৱা বিলাক, আৰু আমাৰ গুৰুজন নাৰ হেৰি ন, জন্ম জয়ন্তী শংকৰ গুৰু মাধৱদেৱ মাধৱদেৱৰ, শংকৰদেৱৰ জন্ম তিথিয়ে হওক, জন্ম জয়ন্তেই হওক ভাল লাগে, পাতিলে ভাল লাগে।
অ', ভাল লাগে, ভাল লাগে। অ', আমাৰ ইয়াতো পাতে, একে ডাঙৰকে পাতে। বহুত ভাল লাগে। মানে আৰু নামঘৰৰ যেতিয়া, অ', নামঘৰ যেতিয়া পৰিৱেশটো যোৱা যায়। বৰ ভাল লাগে নহয় আৰু একেলগে সকলোৱে মিলি এনেই ধৰক সকলোৰে সময় নিমিলেই, তাবা লগ পাবলে হওক কিবা কৰিবলে হওক, এনেকুৱাত সময় বিলাকতহে মিল কথা পাতিবলৈ পৰা যায়, সেইটো কাৰণে ভাল। লাগে।
উম।
আৰু সোনকালে মাতিছে, তাৰ পিছত সোনকালে গা পা ধুই গৈ পেলাই অকমান কিবা কিবি কৰিবলগীয়া আছে, সেইখিনি কৰি দি আকৌ ভালকে ওলাই যাব লাগিব আৰু।
অ'।
আমাৰ দায়িত্ব পৰে নহয় মাজে সময়ে আৰু।
কেতিয়াবা সেইখিনি যে হেৰি, ৰাখিছে নিয়ম খিনি ন।
অ', মানে আমাক দি তেনেকে পাল পাতি পাতি দি দিয়ে মানে ধৰক, কি কামৰ দায়িত্ব। সেইখিনি এতিয়া আমি লব লগ হৈ যায়।
হওক দিয়া, তেতিয়াহে পিৰিয়ে পিৰিয়ে তেনেকে শিকি পেলাই ন, চামে চামে তেহে হেৰিবিলাক মানে সংস্কৃতিবিলাক, সেইটোৱে
মোৰ দেউতাও, এইখিনি নামঘৰৰ প্ৰতি বৰ আগ্ৰহী যে আমাকো সেই তাকে শিকাই আৰু। সেইটো বুলিয়েই ন সৰুৰে পৰা ঘৰখনতো সি আহিছে যেতিয়া, মন বোৰ যায় দিয়কচোন যাবলৈ।
যায় যায় আৰু ভাল কথাহে সেইটো এটা।
এইটো কাৰণে আওঁ এতিয়া, আপুনি যাবনে নাই?
মই কাইলৈ নোৱাৰিম চাগে যাবলৈ।
অ'।
এনে মই ভাদ মাহত যাওঁ বাৰু নামঘৰলে।
হয়।
কাইলৈ অলপ ভেজালো আছে। উহ। আকৌ বেংকলেও অকমান যাব লাগিব। মানে ম, কাইলে বেংকৰ কাম এটাও আছে। এই অকলশৰীয়া মানুহ অ', খুৰা দোকানত থাকিলে মইয়ে যাব লাগে। সেয়া
হয়। এই আমাৰ জানানে, এই এতিয়া চিলিণ্ডাৰ পাবলৈ ইমান অসু অসুবিধা হৈছে। কি ক'ব আৰু মানে ইমান দেৰিকে বুক কৰিলে কেতিয়াপা কেতিয়াবা আহে মানে ভালটোতো হৈছে আগতকে কিন্তু মানে কি ভাল হৈছে গম পাই নাই, আপুনি যদি মই এতিয়া বুক কৰিলো নহয়, এনেই আগতে ধৰক দুদিনৰ ভিতৰত পাই যায়হি এতিয়া আকৌ এসপ টামান লাগে মানে, তেনেকুৱা আৰু মানে আগতে কি আছিলে আমি আজি বুক কৰি শেষ কৰিলো নহয়
উম।
মানে ধৰক আজি বুক কৰিলো, কৰা পিছৰ পৰা নধৰে মানে যোনদিনাখন দিব সেইদিনাখনৰ পৰা ধৰে মানে, তেনেকুৱা হৈ থাকে মাজে
অ', নহয় বিয়াৰ দিনাখনৰ পৰাহে ধৰে আচলতে, মই জনাতো, আমাৰ ইয়াত অৱশ্যে এইটো সমস্যাটো নাইকিয়া হৈছে বাৰু বুক কৰিলে লগতে এদিন বা দুদিনতে পোৱা যায়।
ন আমাৰ মানে অসুবিধা আছে মানে আমাৰ জেগা খিনি মানে কি হ'ল জেগা খিনি পতককে মানে সলনি কৰি দিয়া হল মানে আগতে মানে গাড়ীয়েদি এটা চাইডে দিয়ে এটা চাইডে বেলেগ গাড়ীয়েেদি তেনেকোৱা কোৱা আহে যে আমাৰ মানে জেগাটো কলনি জেগাটো মানে আমি প্ৰথমতে ঘৰলে ত সেইটো জেগা নাম দিওতেই ঘৰ আহি দিছিলেহি কিন্তু এতিয়া মানে কি হ'ল আজিকালি অকন যেনেকে হ আকৌ মানে এইখিনিলেকে নাহা হ'ল মানে তাৰপিছত আমি আকৌ ক'ব লাগিব, এতিয়া মানে এড্ৰেছ তটো ভালকে দিবলগীয়া হৈ আছে মানে তাৰপিছত কৈছে তেওঁলোকে ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে দিব আধাৰ কাৰ্ড দিব লাগিব মাহঁতৰ মা যাবলৈ সময় পোৱা নাই জানা নে
যাবলৈ দিবা যাবলৈ দিবা এইটো কাম আগতিয়া গেছ কাম আও এইটো এটা অৰ্থত ভালো হৈছে ব্লেকত আগতে ব্লেকতো হেৰি বেচে গেছ বেচে যে
হয় হয় এই বহুত বন্ধ হ'ব লাগে বন্ধ হব লাগে হয় ইমান দাম দি দিয়ে হয় নে নহয় কিনিবলৈ মানুহৰ, সাধাৰণ মানুহ খিনি ইমান সহজ নহয় নহয়। এতিয়া কিছুমান গাঁৱৰ জেগাতটো চাব পাৰে আছে যায় কাৰণ তেওঁলোকৰ জুই ব্যৱহাৰ কৰে ন', তেওঁলোকৰ ভয় লাগি থাকে, এইটো সে হৈ যাব নেকি এতিয়া, শেষ হৈ যাব নেকি এতিয়া কি হ'ব কাৰণ তেওঁলোকে অকল চাহ বনাই কিছু মানে ধৰক। চিচ তেনেকোৱা ধৰণৰ কথা আৰু। নহ'লে অকমান অসুবিধা হয় বাৰু নোহোৱাও নহয় আৰু গৰম যিটো পৰিছে এইটো গৰমত আপুনি আও জুইত বনাই কোনেও খাব নোৱাৰে দেই ৰাম, ৰাম, ৰাম, ৰাম। কোনোও নোৱাৰি ইমান সাধ্যয়েই নাই।
বস্তুত আকৌ হেৰিহে হয়। চানহে হয়। উম।
আৰু আপুনি জুইত বনোৱা বুলি কওঁতে মনত পৰিছে আমাৰ আইতাই মানে কচু বনায় ইমান ধুনীয়া বনাই মই কৈছো নহয় আৰু মই আইতাৰ হাতেদি খোৱা হ'ল লাওে বিলাহীয়ে।
পানীলাও বিলাহী মাছৰ লগত ধনিয়া দি
ধুনীয়া বনাই মানে বহুত। বহুত ধুনীয়া বনাই মই আইতা থাকালৈকে মানে, অ' আমাৰ আইতাই মানে বৰ আগ্ৰহেৰে বনায় আইতাক যেতিয়া কওঁ মানে অ আইতা তুমি বনাই দিলে বৰ ভাল লাগে একেবাৰে আগ্ৰহেৰে বনাও মানে আৰু আইতাই মানে মই বনাই দিয়া আলু পিটিকাাকন খাই ভাল পায় বুজিছে নে, তাকো কেনেকুৱা যানে নাই। নহৰু অকণ পিচি পেলাই আলু পিটিকা কণত সানি দিব লাগে। অ মানে থেতিলিয়াই পেলাই আৰু
উম, উম, উম।
আইতা মানে কি হয় আইতাৰ পিছাৰ আছে যে এইটো কাৰণে মানে আইতাই নহৰু খাব লাগে, আইতাই আকৌ তেনেকে খাই ভাল পায় মোক কয় অ' মাইনা টো অ' তয়ে ম অকণ পিটিকা অকণ বনাই দে
উম।
এতিয়া নাইকিয়া হৈ গলে আৰু কিনো কব আৰু দুখ।
অ ঢুকালে ন আইতা ঢুকাল নহয় অ হয় দিয়া
হয় হয় বৰ দিগদাৰ বুজিছা মনত পৰেও। মই মানে ভাবিবও নোৱাৰো কেতিয়াবা মনত পৰিলে বৰ দুখ লাগে। মায়ে বনাইটোোতো হৈ গ'ল ভাত পানী মায়ে ধুনীয়াকে ঢাক কি থৈ পেলাই গা পা ধুই আহি তাৰপিছত আৰু এতিয়া এই ভাইটিকে আৰু দেউতাকে দি দিছে তাৰপিছত আৰু আমি খাম আৰু নাই একেলগে খাওঁ আচলতে।
এতিয়া গাটো ভাল আৰু মা'ৰ।
অ', ভাল, ভাল এতিয়া মই কৈছো মানে মই অকমান দেৰিকে খাম গম পাইছ নে, এই গা ধুই আহিছো গৰম লাগি আছে কাৰণে গা টো ধুই আহিলো অকমান লাহে ধিয়ে ফেনৰ তলত বহি। খালে ভাল লাগিব সেইটো সময়তো মই বোলো আ আপোনালে ফোন এটা কৰি খবৰটো লৈ লওঁ বুলি। কেনেকে কি কৰিছে?
ভালে কৰিলা ভালে কৰিলা
ইমান গৰম আৰু শান্তি নাইকিয়া হৈ গৈছে। তেেই গৰমত ৰ'দতটোো একেবাৰে ৰাতিুৱ পলাই, এইকেইদিন আকৌ কেতিয়াবা অকমান ডাৱৰীয়া নিচিনা কৰে কিন্তু গুপগুপীয়া গৰমটোহে মাৰে। গা একে চাট মাৰি ধৰে হয়, হয়।
পনে পনে
মানে গৰমতটো এতিয়া মোৰ মতে আগতকে বাঢ়ি বাঢ়ি আহি আছেহে আহিম অ এতিয়া অ বহুত বাঢ়ি গৈছে গৰমটো আৰু মানে সহ্য কৰিব নোৱাৰে গম পাই নে।
নোৱাৰে নোৱাৰে অ' আই।
সহ্য কৰিবলৈ টান হৈ গৈছে। মানে এতিয়া উ' ভাতকিটা খাই পেলাই আকৌ গুপগুপীয়াহে উঠে। মই সেইটো কাৰণে তৰমুজ তৰমুজ আানি থৈ দিওঁ ক কাটি, কাটি গৰম উঠিলে অকণমান ফ্ৰিজৰ পৰা উলিয়াই খাই দিওঁ।
তৰমুজটো ভালেই গৰমত খাব লাগে তৰমুজ
সেইয়াই আৰু দেই ঠিকে আছে দিয়ক বুজিছে মইো যাওঁ কাৰণ মাও দেউতাহঁতে ভাত খাই হলে মায়ে মই খাই দিম মাও অশান্তি পাই আছে মানে
অ', ঠিক আছে দিয়া নহ'লে যোৱা, যোৱা উ'।